হেল্ল'
কি কৰিছ
আছোঁ এনেই ক
ভাত খালি
নাই খোৱা নাই এতিয়ালৈকে বনাইহে আছে মায়ে
বনাই থাকিব দে তাৰ বাদেনো কি পাৰে
তই খালিনে নাই
মই কেতিয়াবাতে খালোঁ
অ
ক'ৰবাত যা বৌ ফুৰিবলৈ
কতনো যাবি
যাহ কবাত ফুৰিবলৈ
তই ভাল হ'ব ক ক'ত যাওঁ
নহ সঁচাকে চিৰিয়েছলি কৈ আছে ক'ৰবাত ফুৰিবলৈ যাব মন আছে মোৰ বেয়া মান গৈ আছে
মনটো মোৰো গৈছে কিন্তু যাম ক'ত জেগাই নাই
বৰদোৱা যাবলৈও এতিয়া বৰদোৱা ফালে যাব নোৱাৰোঁ
অ জেগাই নাই আজিকালি কতো
এই বেকগ্ৰাউণ্ড চাউড নহ'ব বেকগ্ৰাউড চাউড কিয় দি আছোঁ
কাম এটা কৰি আছোঁ ৰে বে